হেল্ল'
হেল্ল'
অ', নমস্কাৰ।
নমস্কাৰ।
অ', কি কৰি আছা?
এই, এনেই অলপমান বিচ, বিশ্ৰাম কৰি আছোঁ।
হয় নেকি? অ', বাবুহঁত?
আছে, শুই আছে।
শুই আছে নেকি?
উম।
অ', কালি বাইদেউৰ পৰা গৈছা ন?
অ', বাইদেউহঁতৰ পৰা আহিলো আজি।
কিয়া গ'লা, কেইদিনমান থাকিব লাগিছিল।
এ নাই, অসুবিধা হয়, গৰমত। আৰু আজি ইয়াত এয়া আমাৰ অলপ, এই হেৰি আছিলে, এই ফিছাৰী আছিল। এইয়া মাছ ধৰিলে।
হয় নেকি? নিজৰ ফিচাৰী নে?
মানে আমাৰ, এই অ' নিজৰে। উম। তাৰপিছত, শাল মাছ পালে। শাল মাছ যে, শাল মাছ। ডাঙৰ ডাঙৰ, তিনিটা, মানে দুই কিলো এটা দুই কিলো হ'ব, বাকী এটা টা আঢ়ৈকিলোৰ ওপৰত হ'ব, ওচৰতে, উম।
বনাইছা?
এই থেকেৰা টেঙা
থেকেৰা ঠেঙা, অ', গৰমৰ কাৰণে ভাল।
হেৰি বনাইছো।
অ', তুমি বনাইছা?
অ', মই বনাইছোঁ।
অ'।
আৰু খাৰ আৰু অমি টেঙাটো অলপমান মানে ভিজাই থৈছিলোঁ পানীত, তাৰ পাছত লহৰাটো গৰম হ'ব দিলোঁ। তাৰ পাছত তাত তেল দিলোঁ। তাৰ মান বেহাৰ দিলোঁ। তাৰপিছত শুকান জলকীয়া ফালি দিলোঁ।
আৰু কি বনাই ছাঁ?
তত উম টেঙা টেঙ থৈকা টেঙাখন এতিয়া পেলাই দিলোঁ। অ তাৰপিছত আৰু অলপমান চাউলৰ গুৰি দিলোঁ, মানে অলপমান গ্ৰেভি হ'বৰ কাৰণে
অ
তাৰপাছত এই হেৰি বনাইছোঁ। অমিতা ফুলৰ অমিতা গছৰ নহয়, নহয়। অমিতা গ অমিতা গছৰ ফুলৰ
অমিতা গ গছৰ ফুল খা খায় নেকি?
খায়।
আমি কিন্তু
আমাৰ ইয়াতে অ আমি খাওঁ। তাৰে হেৰি বনাইছোঁ, খাৰ বনাইছোঁ। শেৱালি ফুলৰ খাওঁ, অমিতা গছৰো খাওঁ আৰু হেৰি বোৰ বনালো। এই সেই যে পাই সৰু সৰু কচু লুটি থাকে বুলি কয় যে কচু লুটি অ আমাৰ ইয়াত যে পায়।
বহুত দিন খাব পোৱা নাই কচুৰ লতি। অ শুকান মাছেদি, অ মই আজি হেৰি বনাইছোঁ ৰঙালাওৰ আগ যে আছে, ৰঙালাও আগ আৰু বেহাৰ
অ
বেহাৰটো বতি ৰঙালা ৰ আগ মিক্স মানে কৰি ভাজি কেনে বনাইছোঁ। ছিলোঁ। ভাল লাগিছে খাই আৰু ৰঙালাওৰ পাতটো মানে সাৰ দিছো
ওম ওম
খাৰ দি কেনে বনাইছো ভাল লাগিছে
অহ ভাল লাগে ভাল লাগে মই এতিয়া আৰু অলপমান ঘুঢ়াও খুন্দিম চাউলৰ ঢেকীত এই হেৰি পিঠা সেই যে টকেলি পিঠা
তেকেলি পিঠা
টেকেৰে পিঠা বনাবা নাৰিকল আছে ঘৰৰে উম নাৰিকল দি এ গুৰ নিদিওঁ চেনি দিওঁ
চেনী খোৱটো বেয়া চেনী
ভাল পায় গুৰতো ভাল নাপায়
সেইদিনাখন গৈছিলো যে বাইদেউহঁতৰ ঘৰত তোমাকো লগ পাইছো
পাইছে ভাল লাগিছে অ আমি এইবাৰ কতো যোৱা নাই যোৱাবাৰ গৈছিলো ডেইলিত
অ অ
ডেইলিত গৈছিলো মৈচুৰী এইবিলাক এইবিলাক ফুৰিব গৈছিলো ঐ অ অ ৰিজৰ্টটো
অহ আমি এতিয়া গধূলি সময়ত ফুৰি যাব যাম বুলি ভাবিছো এই পুৰীৰ লগত পুৰি মানে ফুৰিব যাব নে শুলছে গধূলি ৰাতিপুৱা ফুৰিব নোৱাৰি বান্দৰ বান্দৰৰ কাৰণে ইমান বান্দৰ আহে জাক জাক কৰি
উম উম আমি যাও ইয়াতে হেৰি বঢ়িয়া হে আছে নহয় নদী দলঙৰ পাত তাত ঘৰ অ
এনেই ৰাস্তাই ৰাস্তাই ফুৰিব ৰাস্তা ৰাস্তা ফুৰিব যাব লাগিব গৰমৰ মানে গধূলি সময় ফুৰিব ভাল
উম, মইয়ও যাও, ফুৰিব যাও।
অভাবহত ক'ত থৈ যোৱা?
বাবুহঁতকো লৈ যাও। সিহঁতক ভাল পাই দুটাক লৈ যাম সিহঁতক এটা মানে কোলাত লওঁ, এটা অলপ সৰু আছে যে। আৰু এটা খোজকাঢ়ি লৈ যাওঁ। অসুবিধা হ তথাপিতো সিহঁতো ভাল পাই যে ঘৰমৰ কথা। অহ, জ্বৰ হৈছে ভাল পাইছে, অলপমান ধৰ দুৰ্বলটো আছে আৰু।
খোৱা লোৱা?
খোৱা লোৱা খালে, এই টেকাৰ আঞ্জদি ভাত খালে সিঁহতে।
খাইছি, টেঙা খাইছি।
টেকাৰ আঞ্জদি খাইছে।
ইহঁতে বাহিৰা বস্তু খাব ভাল পাৰিব।
পিঠা বনাত পিঠাও খাব। উম, মই মানে বেছ কি ফাষ্ট-ফুড বস্তু নিদিওঁ, ঘৰুৱা বস্তু
অ', আহ, ঘৰুৱা বস্তুটো ভাল ঘৰুৱা বস্তু। দিব লাগে।
উম, খাৰ চাৰো দিওঁ সিহঁতক খালি মাছ নিদিলে দিওঁ, মাছ দিলে নেদিওঁ, এই, অলপমান দিওঁ মানে পেট-চেট চাফা হব বুলি দিওঁ আৰু।
নহয়। খাৰ খালে ধৰ বেন্দৰ অলপমান
অ', মানে কয় আৰু। খাৰ খালে আৰু স্মৃতি শক্তি কমি যায় বুলি, উম। আহ ইমান নিদো এনেই অলপ সিহঁতে ইমান খাব পৰা হোৱা নাই। আহ কোৱা মানে আমাৰ ইয়াতে খুতুৰা খাক খুতুৰা শাক, অ' মানিমুনি খুতৰা শাক উম, সেইবিলাক দি বোলে, খিচাৰি বনাই দেওঁ।
অ', খিচাৰি বনালে গাজৰ
গাজৰ, বিট
গাজৰৰ হালোৱা বনাব পৰা।
অ গাজৰৰ হালোৱা গাজৰৰ হালোৱা বনাও দিও মাজে- মাজে অটছো দিওঁ মাজে মাজ -মাজে। অ কেতিয়াবা আৰু এনেকে চিৰা অ চিৰাও দিওঁ গাখিৰেদি অ। সেইবিলাক দাম।
আৰু বাকী এতিয়া কি কৰি আছা?
অলপ এনে বিশ্ৰাম কৰি থাইছো গৰমত। বেছি মানে গধূলি হোৱাও নাই টাইমতটো যদিও হৈছে। সিহঁতে উঠিব ছয়টা মান বাজাত উঠিব ছয়টা চাৰিটা মান বজাত।
অ অ কালি যে পূজা আছে ছিল অ
অ পূজা পূজা নাই আনা নাই গৈছো তাতে পূজাত মনসা পূজাত উম মনসা পূজা মানে নহয় সিহঁতৰ মন্দিৰ আছে মনসা মন্দিৰ। উ তাৰমানে মন্দিৰটো মানে অ মনসা মন্দ টো লৈছে টাৰ মানে।
হয়।
ভাল লাগিল যায়। খিচাৰি খাইছো তাত। প্ৰসাদ অ নাম মাতিছে ন নাগাৰা নাম।
আহ চাব যোৱা নাই?
আহ গৈছোঁ গধুলি। ওচৰতে। আমাৰ ঘৰৰ কাষতে হ অ। অহ, ইয়াতে দেৰিকে উঠিব।
উঠি আৰু কি খাব?
দিলে মানে সেই পিঠা ব-ব-হেৰি বনাম নহয়। সেই পাম আৰু হেৰি পাম। মেৰি গ'ল্ড বিস্কুট।
গুড়টো ক'ত এই গুড়টো ক'ত খুৱাই কৰিবা?
আপ ঘৰতে আছে ঢেঁকী।
কি আছে নেকি? অ অ খেতি ভাল।
অ এইটো আমাৰ হেৰি আছে ওচৰৰে তিৰোতা আছে হেতত লগ হয়
অ বেছিকে খুন্দি কিনে থৈ দিব পাৰা ৰ'দত শুকাই কিনে।
উম
মাজে সময়ে বনাই কিনে খাব পাৰা। বা তেল পিঠাতো বনাব পাৰা গুৰ আনি।
এইটোও বনোও মাজে মাজে
অ সেতু বনাই কিনে খোৱাব পাৰা
উম ভাল পাই তেল পিঠাটো।
ভাল পায় ন ৰুটি নাখায় ন ইহতে
কিয় খায় শুকান ৰুটি
অ'।
এতিয়া
শুকান ৰুটি খাই। অ'। এতিয়া ফোন কৰাওতে ইহতে কি চোতালত আছিল ন খোজকাাঢ়ি
পানী আছিল গা ধুই আছিল
অহ ইমান ৰ'দ দিছে ৰ'দত খেলি আছে
ৰদতে খেলি থাকে।
গৰম লাগিব।
অ গা ধুলে ৰাতিপুৱাৰ পৰা তিনিবাৰ মান।
গা ধুলে আৰু জ্বৰ উঠিব।
উপায় নাই
না অলপ মান ফেনৰ শব্দজে
ফেন আৱাজটো দুটা দুটা তাৰমানে আহিচে ছে।
ও দুখন ফেন চলাই আছে।
অ দুটা দুটাকৈ আহিছে।
উম অ'।
সেইটো কাৰণে। তোমালোকৰ তাত বান্দৰ নাই ন? অহ',
উ
আমাৰ ইয়াতে কেতিয়া আহিবা।
উম', - উম', দূৰ্গা পূজাৰ সময়ত যাম নেকি? অলপ ঠাণ্ডা পৰিলে। ঠাণ্ডা ন কৰিলে অক্টোবৰ নৱেম্বৰত।
তেতিয়া গৰমে থাকে।
অহ ', - অহ ', তথাপিতো এই দুই পৰা তিনি বজাত।
ঠিকে আছে।
অহ ',
আৰু ঘৰত যাবা?
বাইদো ঘৰত চাওঁ ৰবাচোন।
দুইদিন থাকি যোৱা তাত। তাত পিছত যাবা মই বাইদেউক ফোন কৰিছিলো কাম কৰা হোৱাই নাই। ঘৰ বিলাক চাফা কৰিছে চাফা কৰি আছ অহ ', সোমবাৰে অহ ', সোমবাৰে চোৱা লাগিব। মেলত যাম বুলি ভাবিছো- যাম বুলি ভাবিছো চাও ৰবাচোন। চাওঁ ৰবা ঠিক নাই।
অহ ', - অহ ', অহ ', এইবাৰ গৈছিলো যি হেচা অহ ', একবাৰ গৈছিলো। তুমিও গৈছা নেকি? একেলগ অহ ', ধিতিৰাজ বাবুও গৈছা। অহ ', তাৰ পাছত ইমান হেঁচা
গৰম বহুত মানুহ হৈছে তেতিয়া বহুত মানুহ হৈছে। আমাৰ দুবছৰ মান হ'ল নেকি যাৱা দুবছৰ না তিনি বছৰ হল। তিনিবছৰ হল। হেল্ল',
অহ ', ক? শুনি আছো দিয়া কোৱা।
এতিয়া কি কৰিবা?
এতিয়া আৰু সেই আৰু এই বস্তু মানে ৰেডি আৰু।
গধূলি হ'ল দেখোন।
-ধূলি হ'ল ৰ'দ পৰিলে বিৰাট গৰম লাইট তাত আছে, এই মিক্সিত খুন্দিলে ভাল নালাগে নালাগে। ঢেঁকীত খুন্দিলে ভাল লাগে। লাইট টাইট আছে কথা নাই, দেৰি হ'লে কথা নাই।
অ' অ' তোমালোকৰ সেই কেতিয়া কৰিব।
অ' শহুৰ দেউতাৰ এই জুলাইত। জুলাই মাহত কৰি ব অ'। অপাৰেশ্যনটো নকৰিলে নহয়। ডাঙৰ হৈছে না বস্তুটো। ডাক্তৰে অপাৰেশ্যন কৰিব লাগিব। অঁ তাৰমানে অসুস্থ হৈ আছিল অলপ, সেইকাৰণে দেৰ মাহ, অঁ।